হেল্ল', অ' খবৰ ভাল?
ভাল, ভাল। তোমাৰ?
অ' ভালে দিয়া। কি কৰি আছা?
আ আছিলো এনে। তুমি কি কৰিছা?
অ' এনেই আছো ৰ'বা, বিচনাতে বাগৰি এনেকে।
বতৰ কেনেকুৱা?
বতৰ, কি ক'বা আৰু, বতৰ হে এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ দিয়ে বৰষুণ বৰষুণ দিলে বৰষুণে দিয়ে আৰ ৰ'দ দিলে, ৰ'দ দিয়ে। এ, নক'বা আৰু। পৰিৱেশৰ মানে প্ৰব্লেমে শেষ হৈ নহা হৈছে আজিকালি।
অ কি ক'বা, তোমাৰ এতিয়া বাৰু আমাৰ এইফালে ৰ'দে দি আছে।
অ' তাকে। এই আজিকালিৰ পৰিৱেশ আৰু কি ক'বা মানে পৰিৱেশ বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ গ'লে আৰু মানে বহুত এখন কিবা কিবি ওলাই এনে কি ভাবা তুমি পৰিৱেশৰ ওপৰত?
অ' আজিৰ বিষয়টো যিহেতু পৰিৱেশ গতিকে মই ভাবো পৰিৱেশটো চাগে আগৰ নিচিনা নাই আমি আমাৰ পৰিৱেশটো চাগে বৰ্তমান এতিয়া আমি ধবংস কৰি আছো যেনেকে তোমাৰ উদাহৰণ স্বৰূপে, আমি এই আগতে নিজৰ প্ৰিয়জন বা প্ৰিয়জনীৰ লগত আমি আগতে দীঘলী পুখুৰীত গৈছিলো এটা সেউজীয়া পৰিৱেশৰ মাজত। কিন্তু বৰ্তমান সেউজীয়া পৰিৱেশৰ মাজত নহয়, বৰ্তমান আমি ব্ৰিজৰ তলত য'ত নেকি ব্ৰিজৰ তলত মদৰ আ মাদক দ্ৰব্যৰ মাদক দ্ৰব্য আদি পৰি থাকে, মাদক দ্ৰব্যৰ পেকেট আদি পৰি থাকে সেইবোৰেহে আমি দেখা পাও। নাই তাৰ বিপৰীতে আগতে কি ধুনীয়া সেউজীয়া গছ- গছনিৰ তলত আমি একেলগে বহিছিলো কথা পাতিছিলো। ত তাৰ বিপৰীত হৈ আছে বৰ্তমান আমি নিজে, নিজে ধ্বংস কৰি আছো আৰু বা এই চৰকাৰখনৰো দায়ী আছে।
হয় দিয়া মানে আগতে সেই পৰিৱেশৰ যোনটো সংজ্ঞা আছিল আমাৰ চাৰিওফালে থকা বায়ু, মাটি, পানী, গছ- গছ নি, জীৱ- জন্তু, পাহাৰ- পৰ্বত, নদ- নদীৰ সকলোবোৰ আৰু মানৱসৃষ্ট উৎপাদনৰ সমস্ত যিটো আমি পৰিৱেশ বোলো, তাৰে আধা বস্তু প্ৰকৃতিৰ আধা নায়েই নদ- নদীবিলাক ধ্বংস গোটেই জাবৰৰ নলা হৈছে। পাহাৰ- পৰ্বতৰ কথা নকওয়ে ভাঙি- চিঙি চুৰমাৰ গোটেই পাহাৰ কাটি, জংঘল কাটি মানুহে বসতি স্থান পাতিছে। জীৱ- জন্তুৰতো হাহাকাৰ আ মানে সেই পৰিৱেশৰ সংজ্ঞা যে কিবা বেলেগহে হৈছে আজিকালি এনে পৃথিৱীক জীৱন- ধাৰণ কৰিবলৈ মানে যোনটো এই সুস্থ বা সুষম পৰিৱেশ লাগে সেই পৰিবৱেশটো বৰ্তমান যুগত মানে কিবা এটা বেলেগহে ৰূপ লৈছে।
বৰ্তমান আমি গছ গছনি অকল বিশ্ব পৰিৱেশ ৰূপ অ বিশ্ব পৰিৱেশ দিৱসৰ দিনা অৰ্থাৎ পাঁচ জুনৰ দিনা ৰোপণ কৰি আমি সেই গছ গছনি গছ গছনি অ অ পুলিটো চাগে আমি চাগে সংৰক্ষণ কৰি ৰাখিব পৰা নাই। আমি পিছদিনাই পাহৰি গৈছো বা পিছদিনা পাঁচ মিনিট পিছতে আমি পাহৰি গৈছিলো। গছ পুলিডাল ৰুইছিলো পানী দিছিলো নে বা চাৰিপিনে বেৰ দিছিলো নে গৰু ছাগলীয়ে খাব নোৱাৰাকৈ আমি সেইটো পাহৰি গৈছো
হয় দিয়া মানে এ ফটো এখনৰ কাৰণে বা ছচিয়েল মিডিয়াৰ কিবা সমাজ সামাজিক মাধ্যম এটাৰ কাৰণে সেই গছ পুলিডাল ৰোপন কৰা হয় বা কিছু বাধ্যতাৰ ক্ষেত্ৰত গছ পুলিডাল ৰোপন কৰা হয় কিন্তু সেই গছ পুলিডালৰ যে আমি সংৰক্ষণ কৰিব লাগে যাক আমি ভাল ৰূপ প্ৰতিষ্ঠিত কৰিব লাগে সেই বস্তু হয়তো আমি পাৰা নাই মানে আগৰ দিনত মানুহে প্ৰকৃতিৰ লগত মানে অধিক সময় মানে ৰাখি জীৱন যাপন কৰিছিল। কিন্তু বৰ্তমানত মানে দ্ৰুত অ দ্ৰুত গ তিৰ মানে বা উদ্যোগীকৰণ বা বন ধ্বংস বা জনসংখ্যা বৃদ্ধি ফলেত পৰিৱেশৰ মানে অত্যাধিক চাপ পৰিছে। মানে ইয়াৰ ফলত বিভিন্ন ধৰণৰ প্ৰদূষণ হওক প্ৰাকৃতিক ভাৰসাম্যতা মানে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে
কিন্তু বৰ্তমান সময়ত মই ভাবো যে কৰ'বাত নহয় ক'ৰবাত চৰকাৰ খুবেই দায়ী কাৰণ চোৱা তোমাৰ আজি কেইদিনমান আগত আহ য়োগা দিৱস গ'ল য়োগা দিৱসৰ দিনা তোমাৰ মহিলাসকলে যদি য়োগা কৰে তেওঁলোকৰ-তেওঁলোকৰ বেংকত পইচা সমাব ঠিক তেনেদৰে এখন-এখন এ এখন-এখন যদি গছ পুলি ৰোৱা ফটো দিয়ে মহিলাসকলৰ মহিলাকৰ বেংকত পাই যাম কিন্তু এনেকোৱা ধৰণৰ কিছুমান কিছুমান স্কিমে হয়তো শেষ কৰি পেলাইছে গছ পুলিডাল ৰোইছে পইচা কেইটাৰ কাৰণেহে। গছ পুলিডাল ৰাং ডাঙৰ হ'ব অক্সিজেন পাম সেই সেইটোৰ কাৰণে ৰোৱা নাই কিন্তু। সৌন্দৰ্য আহিব সেইটো কাৰণে ৰোৱা নাই বেংকত পইচাটো সোমাব বুলিহে গছ পুলিডাল ৰোৱা হৈছে গতিকে চৰকাৰে এইটো বেয়া কাম কৰি আছে।
হয় দিয়া মানে ধৰি লোৱা আ গছপুলি ডালটো ৰুইছে ঠিকে কিন্তু যে পিছত যে সেই গছপুলিডালৰ যে চোৱা চিতা কৰিব লাগে গছপুলিডাল ক'ত মৰি আছে বা ক'ত পৰি আছে তাৰ হিচাপে নাই অকল ফটো উঠাৰ টাইমত গছ পুলিডাল ৰুইছে আৰু সেই ফটোখন দিয়াৰ পিছত মানুহ সেই নাপাট্টা। এ অৱশ্যে চৰকাৰকো দোষ দি লাভ নাই যদি চৰকাৰে সেইটো স্কীম নোলালে হয় মানে ধৰি লোৱা যদি চৰকাৰৰ মানে ভালে ভাবিছিল যে যদি গছপুলিডাল ৰুলে হয় মানুহে চাগে হয়তো গছপুলিডাল মানে ভাল কৰিলে হয় মানে চোৱা চিতা কৰিলে হয় কিন্তু মানুহে যে সেই অকল পইচাখিনিৰ লোভতহে যে মানে গছ পুলিডাল ৰুইছে সেইটো আৰু মানে কিবা এটা বেলেগে হৈছে আৰু
উম
বহুত কিবা কিবি আগতেও যদি এতিয়া যদি বন ধ্বংস নকৰিলে হয় গছ গছনি যদি কাটি নেপেলালে হয় তেতিয়া হয়তো অলপমান আমাৰ পৰিৱেশতটো ঠিকে থাকিল হয়।
উম আৰু এতিয়া পৰিৱেশ বুলি অ এতিয়া পৰিৱেশ বুলি কলে এতিয়া বৰ্তমান তোমাৰ জাপানৰ মুখ্যমন্ত্ৰী অসমলৈ অহা কথা আছিল কিন্তু নাহিল। বাৰু কিবা এটা কিবা এটা তেওঁলোকৰ অ ব্যক্তিগত সমস্যাৰ বাবে তেওঁলোক নাহিল বাৰু মানি লৈছো। কিন্তু জাপানৰ মুখ্যমন্ত্ৰী আহিব বুলি আমাৰ বেলতলাৰ ওচৰৰ এ খানাপাৰঐ ওচ ওচৰৰ তোমাৰ জয়ানগৰ-জয়ানগৰ চাৰিআলিখন খুবেই পৰিষ্কাৰ কৰি ৰখা হৈছে। কিন্তু জয়ানগৰ চাৰিআলিখন তুমি আৰু জয়ানগৰ চাৰি তুমি আৰু দুইদিন পিছত যাবা তুমি দেখিবা যে ৰাস্তাৰ কাষৰে এই যত-য'ত ফুটপাতেৰে মানুহ এনেকে খোজকাঢ়ে সেই-সেই ফুটপাথটো এতিয়া আকৌ আকৌ জাবৰ সদৃশ হ'বলৈ ধৰিব ত' সেইটো আচলতে জাবৰ সদৃশ নহয়। ত জয়ান' জয়নগৰ এতিয়া আকৌ তোমাৰ খানাপাৰৰ ওচৰত সেইখিনি ঠাই আকৌ তোমাৰ ডাষ্টবিন হবলৈ গৈ আছে।
হয় দিয়া আৰু মানে মানুহ আৰু পৰিৱেশটো ইটো সিটোৰ ওপৰত যিহেতু নিৰ্ভৰশীল মানে আমি আমাৰ পৰিৱেশটো বিশুদ্ধ কৰি ৰখাটো আমাৰ কৰ্তব্য। আৰু আমি যদি বিশুদ্ধ বায়ু নাপাওঁ পানী নাপাওঁ খাদ্য নাপাওঁ ত'। সেইটো আমাৰ কাৰণেই ক্ষতিকাৰক যদি আমি সেই অ মানে বেয়া বস্তুবিলাক খাব লাগে বেয়া পানী গ্ৰহণ কৰিব লাগে মানে সেইটো আমাৰ কাৰণে এটা নেতিবাচক দিশ আৰু পৰিৱেশ ৰক্ষা কৰাটো আমাৰে এটা নৈতিক বা সামাজিক দায়িত্ব দিয়াচোন আৰু যদি আমি পৰিৱেশ ৰক্ষাই নকৰো আৰু পৰিৱেশ প্ৰদূষণৰ কথানো কি ক'বা। পৰিৱেশৰ সেই বায়ু প্ৰদূষণ হওক, পানী প্ৰদূষণ, মাটি প্ৰদূষণ শব্দ প্ৰদূষণ মানে উল্লেখযোগ্য আৰু বিভিন্নধৰণৰ
উম হুম। আৰু আৰু ইপিনে তোমাৰ আমি গছু পুলি ৰুইছো বাৰু কিন্তু গছ পুলি পকী ৰাস্তাৰ ওপৰত ৰুইছো তুমি এইটো কথা শুনিছানে?
হয় হয় শুনিছো গছ পুলি ৰোৱা হৈছে কিন্তু সেই এ চিমেণ্ট দিয়া বা সেইবিলাকৰ পকী ৰাস্তাৰ ওপৰত আমি গছ পুলি ৰুইছো।
হয় আমি গছ পুলি ৰুইছো এই পকী ৰাস্তাৰ ওপৰত। এই পকি ৰাস্তাৰ ওপৰত গছ পুলি ৰুলে জানো গছ পুলি হ'ব আৰু তোমাৰ এই দ্বীপৰ অ শুনিছা নহয় তোমাৰ দ্বীপৰ বিল।
হয় হয় শুনিছো শুনিছো।
তোমাৰ তোমাৰ তোমাৰ দ্বীপৰ দ্বীপৰ বিলখনো শেষ কৰি পেলাইছে আমাক আমাক উন্নয়ন লাগে কিন্তু কি উন্নয়নৰ উন্নয়নৰ প্ৰয়োজন আছে কিন্তু এনেকুৱা এনেকুৱা উন্নয়নৰ প্ৰয়োজন নাই যি উন্নয়ন একে আমাৰ পৰিৱেশটোৱেই পৰিৱেশৰ সৌন্দৰ্য নষ্ট কৰি পেলাই।
হয় দিয়া মানে উন্নতিৰ কাৰণে মানে আমাৰ উন্নয়নৰ কাৰণে আমি নিজৰ পৰিৱেশ নষ্ট কৰি আছো। বা আমাৰ ভৱিষ্যত যোনটো প্ৰজন্মৰ আমাৰ তেখেত সকলৰ আমি ক্ষতি কৰি আছো। যোনটো আহিবলগীয়া আমাৰ প্ৰজন্ম। হয়তো, তেখেতসকলে আমাক পিছত দুখ দিব যে আগৰ প্ৰজন্ম বিলাকৰ কাৰণে হয়টো আমি এটা ভাল পৰিৱেশ নাপালো বা এটা সুস্থ পৰিৱেশ আমি নাপালো। ত' সেইটোত হয়তো আমিয়ে দায়ী হ'ম বা আমাৰে হয়তো দায়ী কাৰণ আমি যিহেতুকে পৰিৱেশ এটা ভালকৈ ৰাখিব নোৱাৰিলো। আমি অকল নিজৰ উন্নয়নৰ ক্ষেত্ৰতেই আমি বস্তুখিনি সামৰি ৰাখি নিজৰ সুবিধা খিনিৰ কাৰণে আমি সকলো ধ্বংস কৰি মানে এটা পৰিৱেশ নষ্ট কৰি পেলালো বা এটা এখন সমাজ নষ্ট কৰিব পেলালো ত' সেইটো কাৰণে আমাক হয়তো কব।
হয় আৰু মই ভাবোঁ যে আমাক আমাৰ বৰ্তমান সময়ত আমি উন্নয়ন কৰিব লাগে। কিন্তু আমি যদি এডাল গছ -গছনি কাটিছো। আমি দহডাল গছ- গছনি ৰুব লাগে। এনেকুৱা ঠাইত যত গছ -গছনি ৰুলে গছ- গছনিডাল ডাঙৰ, দীঘল হব। আৰু গছ -গছনিডালৰ পৰা আমি এটা ভাল ফল পাম আমাৰ ফল নো আমাক কি লাগে? অক্সিজেনটোৱে লাগে। যাতে আমাৰ আহিবলগীয়া প্ৰজন্মও জীয়াই ৰাখিব পাৰে সুখত এনেকুৱা, এনেকুৱা যাতে ক'ব লগা নহয় যে অক্সিজেন কিনিব লগা হৈছে। সেনে সেই লজ্জাজক লাইনতো যাতে ক'ব লগা নহয়। গতিকে মই ভাবো বৰ্তমান সময়ত এডাল গছ- গছনি কাটিছো ঠিক আছে। তাৰ বিপৰতে আমি গছ এডাল, দছডাল গছ- গছনি আমি ৰুই দিছো আৰু মই ভাবো পৰিয়ালবৰ্গত যদি ছয় জন ব্যক্তি আছে। ছয়জন ব্যক্তিয়ে এ, একোডাল, একোডাল গছ ৰুই সেই, সেই নিজৰ, নিজৰ গছ কেইডালৰ নাম দিব লাগে। এ! এটা মানে এইটো এটা ধুনীয়া এটা পৰিৱেশ হৈ পৰিব যে, যে এইডাল মই ৰুইছিলো এইডাল মোৰ গছ। আৰু গছডাল আজি লহ- পহকৈ বাঢ়ি আহিছে। তেতিয়া আমি ক'ব পাৰিম। চাচোন আজি গছডাল মোৰ সমান হৈ উঠিছে। ইমান ওখ হ'লনে মোৰ, মোতকও, মোতকেও ওখ হ'ল। তেতিয়া এটা ফূৰ্তি এটা থাকিব মনত আনন্দময় এটা পৰিৱেশ কৰি তুলিব।
হয় দিয়া, মানে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত মানে শিক্ষাৰো মানে বহুত মানে গুৰুত্বপূৰ্ণ ভূমিকা আছে আমি যদি শিক্ষিত নহ হয়, আমি যদি সৰু ল'ৰা- ছোৱালী, শিশুসকলক যদি গছ ৰোপন বা পৰিষ্কাৰ- পৰিচ্ছনতা, পানীৰ সঞ্চয়, বিদ্যুত অপচয় বা প্লাষ্টিক ব্যৱহাৰ কমোৱা, কমোৱাৰ শিক্ষা দিব নোৱাৰোঁ, তেনেহ'লে হয়তো আমি আ'হ পৰিৱেশ এটা ৰক্ষা কৰিব নোৱাৰিম। মানে সকলো ক্ষেত্ৰতে শিক্ষাৰ যিটো প্ৰয়োজন আছে। আৰু সেই ক্ষেত্ৰত পৰি, পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰতো মানে শিক্ষাৰ ভূমিকা বহুত। আৰু প্ৰতিজন নাগৰিকে মানে দৈনন্দিন জীৱনত মানে কিছু, কিছু সৰু যদি পদক্ষেপ যদি আমি গ্ৰহণ কৰো। হয়তটো তেতিয়া আমি এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰিম। হয়তো, কিছু সময় লাগিব। কিন্তু তথাপিতো আমি পাৰিম যেনে ধৰি লোৱা আমি যদি প্লাষ্টিকৰ বেগৰ সলনি যদি আমি এ! কাপোৰৰ বা জোতৰ বেগ ব্যৱহাৰ কৰো বা প্লাষ্টিক বৰ্জন কৰো আমি সম পূৰ্ণৰূপে বা গছ, পুলি আমি সকলোকে কোৱাৰ দৰে গছ, পুলি যদি ৰোপন তুমি কোৱাৰ দৰে প্ৰতিজন বক্তি নামত যদি এডাল, এডাল গছ, পুলি ৰুওঁ। বা আৱৰ্জ যদি আমি নিৰ্দিষ্ট স্থানত পেলাও বা নদীত নেপেলাও। আমি আজিকালি সেয়হে কৰা যায় বা আমাৰ ঘৰৰ আৱৰ্জনাবিলাক আমি ওচৰৰ নদীটোত নেপেলাও তেনেকুৱা, সেইবিলাক যদি আমি নকৰো। অ,।
হয়, তুমি এতিয়া কেইদিন পিছত দেখিৱাই তোমাৰ চ'ত পূজা আহিব আৰু অহা বছৰ। চ, চাত পূজাত তুমি দেখিবা বশিষ্ট নদীখন বহুত চাফা আছে। কিন্তু, কিন্তু, কিন্তু তুমি এতিয়া যোৱা বশিষ্ঠত নদীখন যিমান চাফা দেখিবা, তাৰ বিপৰীতে তুমি এতিয়া লেতেৰা দেখিবা। আৰু সেই-সেইে-সে-সেই-সেই পানীতে আকো তোমাৰ গা ও ধুই আছে বশিষ্ঠ মন্দিৰত গ'লে তুমি দেখা পাবা। ত তই তেনেকুৱা কিছুমানৰ পৰা আমি, আমি অকল সিদি নাই কিয়? আৰু আমি অকল সিদিনা কিয় আমি-আমি সদায় সেই পানীটো চফা কৰি নাৰাখো নো কিয়? আৰু-আৰু-আৰু আমাৰ এনেকুৱা হয়, যে আমি গছ প গালি সিদিনা ৰুইছোঁ সেইদিনা পিছত কোনে কাটিছে কিন্তু আমি-আমি কাটা ব্যক্তিজনকো প্ৰশ্ন কৰিব লাগিব যে গছডাল কাটাৰ কি অৰ্থ? গছডাল কাটাৰ কাৰণটো কি? গছডাল কিয় কাটে? গছডাল বিভিন্ন ধৰণৰ প্ৰশ্নৰে মানুহজনক অ, মানুহজনৰ মুখামুখিনন কৰি গলে আমি মানুহজনৰ পৰা এটো কৰি পেলাবো যে গছজাল নাকাটো দিয়ক আপোনালোকৰ, মই ভাগৰি পৰিছোঁ।
হয় দিয়া মানে আমি নিজে সচেতন হব লাগিব আমাৰ বস্তুখিনিৰ প্ৰতি আমি নিজে কৰিব লাগিব। এই বৈশিষ্টয় নদীৰ কথাাতটো কলা, ইফালে আমাৰতো ভৰলো নদীৰ অৱস্থা নাই ভৰলো ভৰলো নদী, নদী নহয় এতিয়া নলা সদৃ হৈ পৰিছে বুলি কবলৈ গলে।
হয়। বৰ্তমান মই ভাবোঁ যে এনেকুৱা কিছুমান সমস্ আমি আকৌ আমি হয়টো আমাৰ আহিব লগা প্ৰজন্মৰ বাবে বহুত বিপদ হবলৈ গৈ আছে। গতিকে আমি এতিয়াৰ পৰাও এতিয়াও সময় আছে আমি এতিয়াও সজাগ হোৱাটো উচিত এনেকৈ সময় আছে, আছে বুলি ভাবি থাকিলে নহব আমি হাতে কামে লগা উচিত, প্ৰতিজন ব্যক্তিয়ে আগাঢ়ি অহা উচিত। আৰু আমি চৰকাৰকো ৰখাব লাগে যে আমাক ব্ৰিজ নালাগে। আমাক ব্ৰিজ লাগে। কিন্তু আমাক গছপুলিও লাগে দেই। এনেকে আমি চৰকাৰক ক'ব লাগে কিন্তু-কিন্তু গছ পুলি ৰাস্তাৰ সেই পকী ৰাস্তাৰ মাজত নহয়, গছ পুলি আমাক য'ত হ'ব লাগে য' গছ পুলি সকলো-সকলো বস্তুৰে নিজৰ-নিজৰ ঠাই থাকে, গতিকে তেনেকুৱা ঠাই ধোৱাটো উচিত।
উম হয় দিয়া। মানে অকল চৰকাৰ বুলিয়ে নহয় আমি গোটেই মানুহ বিলাক সচেতন হ'ব লাগিব তেতিয়াহে হয়তো আমি এখন সুস্থ সমাজ বা এখন এটা সুস্থ পৰিৱেশ আমি গ্ৰহণ কৰিব পাৰিম। উম, এইটো আমাৰ-আমাৰ নিজৰ-নিজৰ কৰ্তব্য আৰু তাকেই লাষ্টত সেয়ে কবলৈ বিচাৰোঁ।
হয় বহুত খিনি ভাল লাগিল তোমাৰ লগত কথা পাতি। বহুত খিনি অভিজ্ঞতা লাভ কৰিলোঁ পৰিৱেশৰ ওপৰত, দিয়া ধন্যবাদ।